হেল্ল'?
ছ নাই?
ক
উম কি কৰি আছ?
এনেই আছো, অকন জোৰছে ক'চোন তোৰ মাতটো শুনাই নাই মই। এনেই আছোঁ। তই?
উ মইো এনেই আছো। ভাত পানী খালি?
খালো। তই খালি?
উম আজি নাই, আমাৰ এই বৰ্তা ঢুকালে সেইকাৰণে আমি খাব নাপায়।
অ' তোহোঁতৰ নিজৰ।
উম একে বাৰে চুৱা
কিমান কেতিয়া মৰিলে?
আজি আজি তোমাৰ ৰাতিপুৱা নটা মানত।
অ' আজি মৰিছে।
বাকী আছো আছো আছো ঘৰতে আছো। বাকী খবৰ খাতি কেনেকুৱা?
খ'বৰ খাতি ভালে দে। তোৰ?
ভালে ভালে অ ঐ তই হেৰি এইদাল কি বুলি কয় এতিয়া এডমিশন কৰি ল'লি?
মই এডমিশন ইয়াতে
এ মানে তেজপুৰতে মানে আৰু।
আহ
উম ঠিকেই আছে বাৰু দে। বাকী এনে আমাৰ লগৰ কিবা খবৰ খাতি পাইছ নে নাই পোৱা।
টো কিছুমানৰ কিছুমান পাইছ বাকী বোৰৰ লগতো ইমান কন্টেক্ট নাই, মই তাৰ লগত ইমান কন্টেক্ট নাই। ৰাখোৱে চব বাদ দিছো। অকণ জোৰচে ক'চোন তোৰ মাতটো ইমান লাহ আহিছে, ক'ত সোমাই আছিল তই?
নাই নাই ঘৰতে আছো ঘৰতে আছো, শুনিছ এতিয়া।
কলেজ গৈছ তই অ শুনিছো।
এ নাই নাই নাই কলেজ চলেজ নাই যোৱা মই।
কিহৰ?
এই নপঢ়ো আৰু।
টুৱেফৰ পিছত পঢ় কিবা এটা ডিগ্ৰী চিগ্ৰী নপঢ় নে একে পঢ়া এৰি দিবি?
নকবি কাকোকে দেই, মই মানে ল'বলে মনডাল নাই। এনে আই টি আই টো ল'বলৈ মনডাল নাই, কাকো নোকবি হে।
নকওঁ নকওঁ।
উম মানে কি মই আই টি আই টো ল'ম চাগে।
আই টি আই কৰি লাভ নাই প্ৰথম কথা।
সেইটো হয় বাৰু, তেওঁ কিবা এটাটো কৰি থাক বি এ ডাল যে বি এ ডিগ্ৰীডাল কৰিব মন নাই বে আৰু, পাঁচ বছৰ আৰু গিচিব লাগিব মই।
তো হেৰি পঢ় ল চত ল কৰি ল নহ'লে।
আৰে বাপৰে কি কথা কৈছ এই! মোৰ পঢ়িব মই লাইন মই লাইন লৈ নোপঢ়হোৱেই, এতিয়া মই তই যিটো কথা কৈছ ল ল পঢ়াৰ কথা ল' পঢ়িব হ'লে মই মই লাইন লৈ পঢ়িব লাগিব মানে মেক্সিমাম আৰু পাঁচ বছৰ লাগিবই মোক।
গম পাইছো একো নহয় কৰি ল এনেই যে ঘৰতে তই থাকাকে।
নাই নাই মই কিবা এটা কৰিম দে। কিবা এটা কৰিব লাগিব নকৰিলে কি, কি?
আইটিয়া কৰিলে ভাল জানো?
কিছুমান ক্ষেত্ৰত ভাল মানে তোমাৰ কি এতিয়া আ কিবা ধৰি ল এ চাকৰি তাকৰি পাবলৈ হলে মানে কি হেৰি চাকৰি কথা কৈছো এ এই প্ৰাইভেট চাকৰি কথা কৈছো সেইবিলাক হলে তই মানে ভাল এনেই চৰকাৰী চাকৰি হলে তই এডি আৰ ই চেদি আৰ ই তই নিজে পঢ়ি দিব লাগিব, সেইটো তোৰ কোৱালিফিকেশ্যনৰ লগত কথা। তই যদি এতিয়া পলিটিচিয়ান ল মানে কি তোমাৰ কি বুলি ক'ম এতিয়া এই ডিগ্ৰী চিগ্ৰী যদি ডিগ্ৰী চিগ্ৰী ললে আৰু তই ভাল চাকৰি পাবি আৰু সেনেক।
তহঁতৰ কাৰণে ভাল, কিন্তু আমাৰ ছোৱালী মানুহৰ কাৰণে তোৰ আই টি আই কাম নাই মই সুধিছিলো আই টি আইত বোলে ছোৱালীৰ কাৰণে ইমান কাম নাই ত মানে মোক সবে ক'লে নকৰিবি।
অ মানে ক তোক বাৰু ভাল কথাই কৈছে কাৰণ ছোৱালী মানুহৰ কাম নাই কিয় জানো নাই মানে তহঁতে ছোৱালী মানুহ নাই আৰু মানে ইমান যুৰটো নাই, মানে কি আই টি আই মানে কি এতিয়া ইলেক্ট্ৰিচিয়ান বা কিবা মেকানিক সেইবিলাকে ধৰি লোৱা হয়নে, উম তহ মানে ছোৱালী মানুহৰ ইমান কাম নাই কাৰণ, ইমান জোৰ নাথাকে না হাতত সিহঁতৰ
সেইটো গম পাইছোঁ।
কৰিব নোৱাৰে মানে, মানে পাৰ কৰো বুলি কলে পাৰে, কিন্তু মানুহে আমাৰ কয় আৰু নোৱাৰে বুলি এইটো কাৰণে নকৰে। তই এনেই কি পঢ়িম বুলি ভাবিছ। তাকে ভাবিছো কৰোঁ নে নকৰোঁ।
যদি, তই কি ইলেক্ট্ৰিচিয়ান হেৰি কৰিবি।
অ মই পঢ়িলে ইলেকট্ৰিচিয়ানে পঢ়িম, বেলেগ নপঢ়ো।
প্ৰাইভেটত পঢ়িবি নে গৰ্মেণ্টত পঢ়িবি প্ৰাইভেটত পঢ়িলে মই শুনিছোঁ, হা বহুত পইচা এখনত
কিমানত কি, কিমান মান যায়?
এ পোন্ধৰশ লয় নেকি, নে পোন্ধৰ হাজাৰ দেই নাজানো, মই ইমানটা ভালকে নাজানোঁ মানু্হক কিন্তু মই শুধুতে তিমান মানে কৈছিলে, বহুত যায় বোলে।
বহুত যায় মানে কি, প্ৰাইভেটে লব লাগিব পাৰ্চেন্টিজটো ইমান ভাল নহয় নহয়, চৰকাৰীত লবলে
এহ চাওঁ পাবও পাওঁ, কিনো হব
এহ মই নাপাওঁ বুলি মোৰ মানে গাঁৱৰ লৰা এটাক সুধিলো, সি মানে তাৰ পাৰ্চেন্টিজটো ছেভেনটি এহ ওচৰত এহ আছে। ছেভেনটি চিক্স নে কিমান, সি সিও মানে যেনে তেনে পাইছিলে তাৰ বাৰত
মই সুদি চাম ৰহ যদি
তই সুধিবি চুন হা, মানে কি ফিফটি ৱানৰ ভিতৰত যদি মানে ফিফ হা যদি পায় কৈ দিবি মোক। বাৰু!
কিন্তু মানে কিয় কৈছো প্ৰাইভেটতটো বহুত পইচা ইমান গাল পইচা দিয়াতো ইমান হেৰি কথা
সেইটো নহয় আৰু আচলতে কি মই মানে কি জানো মই কিয় নপঢ়ো বুলি কৈছো জানো এই সৰুৰ পৰা প্ৰাইভেটত পঢ়ি পঢ়ি পঢ়ি পঢ়ি পইচা সোপা গৈ গৈ গৈ গৈ এতিয়া মানে পঢ়িব মন নোযোৱাই গৈছে আৰু।
এনে কি ভাল আৰু ভাল কাম নাই নেকি ভাল মানে লাইন লোৱা বস্তু নাই নেকি?
আছে, লাইন লোৱা বস্তু বহুত আছে। মই লাইন লৈ নপঢ়ো মই মানে এ তই এতিয়া তেট কৰিব পাৰ ধৰি ল' এই কি বুলি কয় ৰ, মাষ্টৰৰ সেইডাল কৰিব পাৰ তই।
ত' হেৰি পঢ় তাতচে ভাই তুৰিজিয়ামটো পঢ়। হা?
ভাবি হোটেল মেনেজমেন্ট পঢ়িম চাগে।
অ' সেইটো পঢ় মই এইবাৰ মই পাইছো ন এইবাৰ।
উম, যদি বেছি খৰচ বুলি কৈ তাকে মই সেইটোৱে কৰিম। মোৰ মানে হোটেল মেনেজমেণ্ট পঢ়িব মন আছে বে। সঁচাই মন আছে পইচাডাল ধেই যাব নহয় বে বেয়া পইচা।
হোটেল মেনেজমেণ্টত কি কৰেনো সেইটোত?
উম। উম, মানে তোমাৰ এই এই যে খানা-চানা বিলাক বনাই যে।
অ' সেইবিলাক চাফ কৰিব লাগে নেকি। নে এইবিলাক অৰাইটো ল'ব লাগে।
এ সেইবিলাক বিভিন্ন ধৰণৰ ধৰি লও হেৰি বিলাক থাকে আৰু এ তোমাৰ ধৰি লওক কিছুমান ষ্টাফ থাকে হোটেল মেনেজমেণ্ট যেনেকে ধৰি লওক ৱটাৰ চৱেটাৰ বিলাক মানে এইবিলাক সৰু-সুৰা হোটেল নহয় মানে বহুত দামী-দামী হোটেলত ধৰি লওক
সেইটো গম পাইছোঁ কিন্তু এটা কথা কওঁ হা সেইটোততো পইচা কিমান?
পইচা বহুত তয় এই শুন এতিয়া তই সেইটো পঢ়ি পেলাই ধৰি লও তোৰ লগত কথা তই ইণ্ডিয়াত কৰ বা বাহি কৰোঁ সেনেকাই । বাহিৰত কৰিলে বেছি পইছা কাৰণ ডলাৰত আহে না বস্তুতো।
বাহিৰত যেনেকেতো আমেৰিকা অষ্ট্ৰেলিয়া ইউৰোপ এইবিলাকত।
উম, উম-উম।
এ নহয় আৰু এটা ৰ কৰিব পাৰ তই কিমান পইচা পাই নো ভাল। সেইটোতো
টুই অ' টুৰিজামটো ভাল লাগে টুৰিজামটোত বহুত বহুত ল্যাঙ্গুয়েজ পঢ়িব লাগে বে।
কি ক?
উম, মানে কি আমাৰ ইয়াতো-ইয়াতো পাৰি কিন্তু টুৰিজমৰ তেনেকে চাকৰি নাহেই।
নহয়-নহয় তোৰ মানে ক'ব গলে অকল ইংলিছটো জানিলে নহব নেকি?
ইংলিছটো জানিলেতো ভালেই না ইংলিছটো জানিবলৈ হ'ল ইংলিছটো যদি জান তোৰ চবতে কো এতিয়া ফৰেনৰ পৰা ধৰি লওঁ মানুহ আহিলেটো ইংলিছতেটো ক'ব লাগিব না কিনটো যোন বিলাক ইংলিছ মিডিয়াম চ মানে চব তই ইংলিছটোতো সেইটো হেৰি ভাষাটো ধৰি লওঁ তোৰ চব মানে চবেই ধৰিলো বুজি পায় আৰু।
কিন্তু এটা কথা কও আমি ইংলিছ মিডিয়ামত পঢ়ি এপিনেও নহলো সেইপিনেও নহলো।
সঁচা একদম ঠিক কথা কৈছ বে মানে আমি ভুল কৰিলো বুইচ।
অসমীয়া বা হিন্দী মিডিয়ামতে পঢ়িব লাগিছি ইংলিছ মিডিয়াম পঢ়ি সেপিনেও নহলে, এতি যে এনেকুৱা হৈছে মোৰ লগত মই মাজত ৰখি আছো না অসমীয়া ন' নাই ভালকে অকন ইংলিছ জানো নাজানাও নহয় কিন্তু ইমানকে ক্ষতিকে নাজানো গৈ এইটো বস্তুটো।
মোৰ লগতো হৈছে বে।
এতিয়া যে মাজত ৰখি আছো প্ৰব্লেম আমাৰ হৈছে এতিয়া।
উম, উম, উম,
মই ভাবিছো তাকে হেৰি মোৰ-মোৰ এইবাৰ আহিছে চছিলিলেবাছতো হস্পিটেৰিটেও টুৰিজম
আহিছে তই তই কি পঢ়িবি তই তু তই কিন্তু মোৰ মতে কি জান নহয় এ কৃষ্ণা তই তই যে তই তই হোটেল মেনেজমেণ্ট পবি ত হোটেল মেনেজমেট প বহুত লাভ আছে হোটেল মেনেজ
মই বেলেগ পঢ়িম
কি পহিবি
ল' পঢ়িম মই।
ল' পঢ়িলেটো ল' ল' পঢ়িব গলে বহুত পঢ়িব লাগিব বে।
গম পাইছো সেইটো এইকাৰণে পঢ়িম মই। মানে এটাই এইম লৈছো মানে সেইটো কৰিম।
ভাল কথা বাৰু কৰ কৰিলেটো আমাৰে ভাল ভায়।
এনে হোটেল মেনেজমেণ্ট কৰিব পাৰি কিন্তু মানে এইবিলাকত মানে অকন দিগদাৰ হয় ন' তেল বিলাক পঢ়িলে।
মানে তোক কিয় কৈছো কিয় কৈছো জান'নে হোটেল মেনেজমেণ্ট যদি পঢ় নহয় তই এতিয়া আমাৰ ইণ্ডিয়াটো বাহিৰত গুচি বাহিৰত গুচি গ'লে বহুত পইচা বে বহুত। ভাবিব নোৱাৰি মানে ইমানে পইচা হ'ব মানে কি জানো? কাৰণ বাহিৰত আমি ডলাৰ চিষ্টেমত পাওঁতো, এতিয়া ইয়াতে আহিব আমাৰ ইণ্ডিয়ান ৰূপীছত সিহঁতৰ আমেৰিকান ৰূপীছত।
এই দশজনি যে কথা এটা কও হাঁ আমি বাহিৰত গ'লো হাঁ।
উম, উম, উম,
এতিয়া ৰুম তাতো বাহিৰৰ দেশতটো ৰুমৰ ভাড়া কিমান, এটা ৰুমৰ ভাড়াতে কিমান যায় সেইখিনি পইচা এয়া ঘটিয়ে কি কৰিম?
উম, উম, নহয় নহয় এতিয়া তই যোনটো ভাবি ছ' সেইটো নহয় মানে কি এতিয়া আমাৰ ইণ্ডিয়াত ধৰি ল' আমাৰ লিমিট নাই হয় নে?
অ',
আমাৰ টাউনত এতিয়া ত' মই তোক এটা কথা কবলৈ যাওঁ একজাম্পল এটা দিওঁ ত' ধৰি ল' আমাৰ এনে গাঁৱত ইলাকাত তই ভাড়া ঘৰ এটা থাকিব যাই ইমান পইচা নলয়
অ', সেইটো হয় বাৰু।
টাউনৰ এৰিয়াতো থাকিব যাচোন এটা ৰুমত তোক তিনি, চাৰি, পাঁচ হাজাৰ লৈকে কই দিব এটা ৰুমত।
এটা ৰোমত অ',
কিন্তু বাহিৰৰ দেশত সেইটো নাই মানে বাহিৰৰ দেশত সেইটো মানে ল' সিনটৰ চৰকাৰে ল' বনাই থোৱা আছে যে ইমানতো পইচাৰ ওপৰত কোনো তাক মানে কোনো মানে ওপৰত বেছিকৈ খুজিব নোৱাৰে খুজিলে সিহঁতে জেইল হৈ যাব মানে, য য'তেই নহওক চহৰত। সিহঁতে চব মিলাই, চব মানে মিলাই, চব মিলি যায় মানে কি জান'নে তোৰ ধৰি ল' মই তোক কিয় কিয় কৈছো তই যদি সেইটো পঢ় তই-তই যতেই কাম ক'ৰ, তই ধৰি ল' হোটেল মেনেজমেন্ট তই য'ত হোটেলত থাক এই তাতো ফেচি লিটী বহুত মানে বহুত ফেচিলিটী পাবি তই। তাতে তোৰ নিজে থকা মেলা সিহঁতে চব সিহঁতে দায়িত্ব ল'ব মানে সিহঁতৰ সিহঁতৰ আণ্ডাৰ থাকিব মানে চব, খালি তোক খালি কব যে তোৰ পাছপ'ৰ্টখন বা ভিজা খন আৰু তোৰ খানা চানা বিলাক বাকি ৰুম সেইবিলাকো এনে কিছুমানে তো কোম্পানীৰ আডাৰতো ত ভিজা চিজা চব উলিয়াই দিয়ে। তই খালী মানুহটো গলেই হল মানুজনী গলেই হল তাত কাম কৰিলেই হল।
কিন্তু ৰচোন ইংলিছডাল জানিব লাগিব নহয় একে পুৰা পিয়ৰ ইংলিছ সিহতোকে পুৰা পিয়ৰ ইংলিছ বুজি পায়।
ন পিয়ৰ মানে অ হোটেল হোটেল মিনি হোটেল মেনেজমেণ্ট পঢ়িবলেতো অলপ ইংলিছো জানিবই লাগিব কিন্তু কিছুমানে আকৌ এ কিছুমানেও না কিছুমানে ধৰি লওক বেলেগ আফ্ৰিকা চাফ্ৰিকাৰ দেশৰ মা মানুহ আহেটো তাতে কাম কৰেটো সিহঁতে ইমান-ইমান মানে ইংলিছ নাজানে সিহঁতে মানে অলপ তুটা ফুটা ইংলিছ জানে মানে ভঙা চিঙা মানে ইমানো ক্লিয়াৰলি নাজানে সিহঁতে তাতে, তাতো মানে কৰি আছে মই মানে তোৰ মই দিম ৰ' তোক মই ইউটিউবত
কিন্তু অকলে কৰিব বেয়া লাগে নহয় কোনোবা যদি লগত থাকে তেতিয়া কৰিব ভাল লাগে।
অ', তেতিয়া মানে ম মিলি যায় মই সেইটোকে মই মাথা মাৰি আছোঁ মই চাগে যাম একো কৰিব নোৱাৰিলে মই তাতে বাহিৰতে গুছি যাম।
ৰ'চোন মই টুৱেলভটো পাছ কৰি লও ভাবিছোঁ তাকে, পাঁচ বছৰ এনেই যোৱাতকে এইটোতে কৰোঁ নেকি।
উম, ক'ত ললি?
এ তুমি তাত যোতে পঢ়িআছি যত পঢ়ি আছিলি তাতে ললি। কত কত ক'ব নোৱাৰি নে জেগাৰ নাম।
সেইটো কেনেকে ৰ তোক পিছত কম দে পিছত কম দে।
স্কুলৰ নামডাল ক'ব নালাগে এ জেগা নামডাল কলে বুজি পাই যাম।
এই মই তোক পিছত কম দে কেতিয়াবা বেলেগ এদিনা কম দে।
উম ঠিক আছে খালি সেয়া মইতো খালি সেইয়াই দেই হাইছেকেণ্ডাৰী অকমান ভালকে পঢ়িপেলাই মানে এতলিষ্ট কিবা কিবি কৰি হলেও মানে ভালকে ওলাই যাবি আৰু এইটোয়ে আৰু বুজি পাইছোৱয়েই আৰু
হজপিৰাইজি টো নো কি কৰে
উম। সেইটো তোমাৰ এই হেৰি নিকি ত কিন্তু তোক মই এটা এডভাইচ দিব পাৰো দেই ত কিন্তু ন নাছ পৰিব পাৰ কিন্তু।
উম বেজি বোৰে দিছে ক'ৰবাত দিছোগৈ বোলে কৰ'বাত লাষ্টে কবলে সেইটো পেচনে মৰি থাকিলেগৈ তই ক মোক উলাই নিদিব জানো ক।
এইটো হয় বাৰু দেই।
লাষ্টত বোলে মোক ক'ব তুমি যোৱা এই নাই নাই নাই নাই ভাই লাষ্টত বোলে কোবা মৈ গল বোলে মোৰ বোলে লাষ্টত
সেই তই এডাল নিশি নিশি নিশিক নিশিকাকে থাকিবি নেকি সেইড কথা নহয়েই
এ নাই নাই মোৰ ৰি্চ ল'ব নোৱাৰি দেই তাৰপছত মানুহজনে মই যাব মই এনেই খচি যাম মাজত
ন ফচ নহয় তো ক